অ ক
কি কৰিছ
এ এনেই তই ভাত- চাত খালোঁ অ তই খালি নাই।
মই এনেই আছোঁ ভাত খালি।
উম! খালোঁ তই?
খালোঁ খাই পেলাই এনেই গেম থম গেম অকন খেলিলোঁ।
আহ কি গেম
ফিৰিফায়াৰ
অহ
অ অহ লেভেল কিমান তোৰ?
ছিক্সটি ফৰ এই নুঘূৰাই লেভেল এটা খেলি আছো আইডিয়া এটা।
হে
নিজৰিত বেন হল
উম!
অ কিয় কেনেকুৱা বেন হল
এ বেন হয় গ'ল কেনেবাই জানো কোনোবাই কৰিলে নেকি নাজানো
অ অ অ একো নাই ঠিক হৈ যাব দে।
অ
এতিয়া এটা এতিয়া কত ঘৰতে আছে নে?
ঘৰতে এনে বিচনাতে আছোঁ।
অ এই তোমাৰ ফালে বৰষুণ দিয়া নাই ন।
হে
এইফালে বৰষুণ বৰষুণ দিয়া নাই এইফালে।
ন না বৰষুন দিয়া নাই।
অ আমাৰ চোন বৰষুণ দিছে নেকি তোমাৰ ফালে।
নাই দিয়া, নাই দিয়া।
অ আবেলি ওলাই যাবি নেকি?
মই অকমান আগত আহিছো আধা ঘণ্টা হৈছে কলেজৰ পৰা অহা।
অকন দেৰি কে উলাম।
ৰাতি যাব পাৰিম।
ৰাতি ওলাই যাম আজি ঘ এনেই এবাৰ ওলাই যাম। অকণ কৰবাত বহি পেলায় ঠাণ্ডা চাণ্ডা কিবা খাম চিপ -টিপ ঘৰত আহি অকমান গছাত দালিম তাৰিছত ঘৰলৈ গৈ হৈ যাব।
মই পাৰিম সেনেকুৱা হলে।
তো ম'বাইল চাৰ্ছ নাই চাৰ্ছ দিলি।
অ চাজত দিয়া আছে।
অ অ চাৰ্ছ দিয়া হৈ গ'ল মানে।
হা
চাৰ্জ দিয়া হৈ গ'ল।
উম!
মোৰতো চাৰ্ছ নাহি মোৰ কি চাজ পঞ্চাছছে চাজ।
অহ।
বৰষুণ দিব এতিয়া কেনেকে ওলাই যাবি ৰ ওলাই যাব বুলি ভাবিব লাগিব এতিয়া।
উম।
বৰষুণ দি থাকিলে বেয়া হ'ব।
উম। দোকান ওচৰতে ক'ৰবাত বহিব লাগিব আড্ডা দিব লাগিব।
উম বাকী কি খবৰ খাতি ভাল?
ভালে। তোৰ?
এ আছোঁ আৰু যেন তেনে।
উম খাল কালি দিহাৰ দিন আহও।
এই বাদিন বেয়া।
উম।
আজিকালি কটু ওলাই যাব নুৱাঅ।
অহ। অ হেৰি ত তহ ত এইফালে বাম বিশেষ কেচটো শুনিছিলো, এই যে কবা দলঙত কি হ'ল কেচটো?
জানো কি হল।
গম নাপাও ন ত দে?
নাপাওঁ নাপাওঁ।
উম।
আজিকালি কাৰবা কাৰবা বেলেগ বাইক চাইক লৈ ঘূৰি ফুৰে, আমাৰতো বাইক চাইক নাই না।
আহ।
আজিকালি কোনোবাইাতো গ্লেমাৰ চাবলৈ ঘূৰি ফুৰে, আমাৰত গ্লেমাৰো নাই ঘূৰিব।
উম।
ড্ৰেভাৰ মান থাকিলে ভাল আৰু।
ভাল বাৰু। তই বাইক চাইক লোৱা নাই নেকি?
নে বাকী মই এইবিলাক একো ভবাই নাই এতিয়া, ল'ম বুলি ভাবিছো কিয় নিজৰ পইচা লোৱা নোহোৱৈকে নলওঁ।
উম।
নিজৰ পইচা বুলি কলে চিন্তা নাই আৰু।
অ।
এতিয়া বেলেগৰ পইচা ল'বলৈও বেয়া লাগে নহয়।
উম।
আৰু দেউতাৰ পিছত বাইকখন লৈ ল'ম, যে তেল ভৰাব পইচা ক'ত দিব মোক সদায়।
অহ। এখন নৰ্মেল স্পেলেণ্ডাৰ চিচপ্লেণ্ডাৰ এখন গ্লেমাৰ শ্লেমাৰ এখন লৈলো পায়, লাগে লোৱা মানুহ এখনো।
ৰোৱা মানে বাক কেইটাক মোৰ খৰচ যাব লাগে। এয়া কলেজ নগলে দিগদাৰ হয় ন মোৰ।
সেইটোয়েটো।
এ ক'ৰবাত ওলাই যাম বুলি ক'লে বাইকখন লাগে।
এই লাগেই।
বাইকখন নহয় বৰ দিগদাৰ।
লৰা মানুহ বাইকখন ল ল লৰা মানুহ বাইক এখন নহলে বহুত দিগদাৰ অ।
এ বহু অ বহুত অশান্তি। বাইকখন লাগেই।
খনো লাগে।
উম উম, নহলে বৰ অশান্তি।
মই কে বহুত প্ৰস্তালো বাইকখন নাছিলে তেতিয়া। লো লোকৰ বাইক দি বহুত সুধিলো কিমান দিব সদায় সদায়।
এ সদায় সদায় বাইক ক'ত দিব লোক পইচা লোকৰ বাইক।
এতিয়া লোৱাৰ পিছত এতিয়া চলাব আমনি ন লাগে এতিয়াও ল'ব একদম তৰাবোৰ কিবা লাগে আমনি লাগে।
সেইটো হয় বাৰু নিজৰ বাইকখন দৰকাৰ হৈয়ে।
এতিয়া ক'ৰবাত ভালকে যাম বুলি ক'লে তেলৰ পইচা আহে কিবা খোৱা পইচা আগতে বাৰু খোৱা চোৱা চিন তা আছে এতিয়া লোৱাৰ পিছত নিজে ভাবিছোঁ।
অ সেইটো হয় কিন্তু কিন্তু পইচা চা আবেলি লাই গৈ ভাল লাগে দেচোন কৰবাত।
উম।
ক'ৰবাত খেলিব যাবলৈ মন গ থাকিব ক'ৰবাত কবাত ক'ৰবাত খেলা নেকি ত কিবা কিবি?
মই খেলাত খেলা ইমান খেলা মই হেৰি খেলিছিলো তো ফুটবল খেলিছিলো।
ফুটবল নেখেল এতিয়া?
এতিয়া নাই মন নোযোৱা হ'ল।
অ মই চ ফুটবল চুটবল খেল খেল নেকি অ। ফুটবল খেলিলে ভাল লাগে দেচোন মনটো।
উম মনটো ফেচ
মানে আবেলি আবেলি টাইমত নিজৰ গাটো ঘাম চাম থাকিলে ভাল আৰু।
আহ।
বহি থকা হয় ন। আবেলি নিজৰ মানে ফিজিকেল ফিটনেচটো বাঢ়ি থাকিলে ভাল লাগে আৰু।
উম।
নিজৰ কামটো আজৰি থাকিলে কেচ নাই নহলে মানে একদম ভাল ভাল নালাগে।
উম।
কেমি কিবা কিবি খুৱাবি নেকি?
কি?
এ সন্ধিয়া ওলাই গলে কিবা খোৱাবি।
মোৰ তাত এতিয়া বৰ্তমান পইচা নাই বেছি পইচা নাই দুশ টকা এটা আছে।
হ'ব বেছি নালাগে আৰু ওলাই গ'লে কিবা এনে খুৱাবি দশ বিশ টকাৰ কিবা এটা।
অ হ'ব খাবি দিয়া বাৰু।
মোৰ ওচৰত মানে আজি খালি মোৰ ওচৰত টকাও নাই। থকা হয় কিয় খাই দিলো হয়।
। এ বহুত পইচা লাগে এতিয়া বাইকখনৰ পৰা তেল ভৰাব লাগে। অ।
বৌষুণ নিলে যা বৌষুণ দিলে ঘৰত থাকিম।
উম।
এ ওলাই আহিম দোকান মুখত অকণ বহিম আৰু।
আ
বাকী ডুবি চুবি গৈ আছ নি ডুবি গৈ আছ?
হে?
দৌৰিব গৈ আছো।
দৌৰিব মই যোৱা নাই বাৰু দে।
কিয়?
এই মাজতে কেইদিনমান গৈছিলো এই গাটো বেয়া লগা হল যে মায়ে কৈছে এতিয়া যাব নালাগে কেইদিনমানৰ পিছত যাবি।
এই দৌৰিব গৈ থাকিবি একো নহয় দৌৰিব গৈ থাকিলে নিজৰ ফিজিকেল -ফিটনেচটো ভাল থাকিব।
উম, এইটো হয় বাৰু এই মোৰ মানে এতিয়া গাটোভাল নহৈ তাৰ পৰা অহাৰ পৰা টোপনি নলগা হয়, কিবা হয় অশান্তি লাগে।
দৌৰি থাকিলে বা নিজৰ ফিজিকেল ফিটছ টো ভাল থাকে না।
উম, মায়ে কলে এতিয়া যাব নালাগে দিয়া কেইদিনমান পিছতে যাবি।
দৌৰি নিজৰ ফিজিকেল ফিটনেচটো ভাল লাগে তাত ধুনীয়া এটা চাইজ
উম।
এতিয়া ইন্টাৰভিউ - দিব গলেও নিজৰ ফিজিকেল ফিটনেছটো চাই দেচোন।
আকৌ কলেজৰ পৰা আহোতে দেৰি হয় চাৰিটা চাৰে চাৰিটা তিটা বাজেই। কেতিয়াবা চাৰে তিনটা কেতিয়াবাটো পাঁচটা ছটা বাজি যায়।
আৰু এতিয়া আজিকালি নিজৰ ইনকাম এটা লাগেই।
উম, আকৌ কেনেকৈ দৌৰিব যাবি ইফালে সময়ো নাই আকৌ কিবা এটা মিলাব লাগে
উম, মানে নিজৰ দৌৰি থাকিলে ভাল আৰু নিজৰ ফিট নিজৰ ফিজিকেল ফিটনেছো ভাল থাকে।
এ চব ফালৰ পৰা কেনেকৈ মিলাবি মিলাব নোৱাৰো যে।
এই চব ফালে মিলাব নোৱাৰা কিন্তু, তেতিয়াও টাইম মিলাই -মিলাই যাব লাগিবয়ে।
উম
কিয় কাৰণেতো আজিকালি লাইফ পিক' এটা কৰিব লাগিব। আপুনি এনেকে বহি থাকিলে নহ'ব নহয়।
উম।
তই কি ঘৰতে আছ নে?
ঘৰতে আছো বাৰু।
কি কৰি আছ?
এনেই মই কোৱা নাই বিচনাত বহি আছো।
অ', - অ', - অ', বাকী খবৰ খাতি ভালে?
ভালেই আছো আৰু যেনে -তেনে।
যেনে তেনে আছ নেকি?
উম।
মই চো ভালকে আছা নেকি?
হে নাই ইমান ভাল নহয়।
কি পইছা-পাতি নাই চাগে ন?
পইচা-পাতি বুলি নহয় আজিকালি কি ইমান জানয় দেখোন কিবা এটা নহলে ভাল নালাগে।
এই আজিকালি হাতত পইচা লাগে ঐ। মানে পইচাটো থাকিলে ইমান চিন্তা নাই পইচা নহ'লে বহুত অশান্তি।
উম।
তাকেই তাকেই ঘৰত ফাৰ্ম এখন খুলিম বুলি ভাবিছো।
আহো খুলিব লাগে খলচোন।
এই গাহৰি কেইটামান আনি ফাৰ্ম এখন খুলিম বুলি ভাবি আছো।
তই কাম এটা কৰিব পাৰ দেখোন। তই এটা কাম কৰিব দেখোন। চ চৰকাৰ পৰা লোন এটা লৈ দেখোন তম তম এখন কিনি লব পাৰ।
তাকে চাম টমটম নালাগে মোক।
ত ততে কাম কৰিব পোৱা দে শুনে এনেকুৱা-। - হাতদোকান হাতদোকান যে এটা মানুহ যেনে থালাত যে চিমেণ্ট দি সেইও দেখখন থালা চলাব চিমেণ্ট দিব পাৰ থালাত।
এই ঠেলাত ভাল নালাগে দেই।
এই লাজ কৰি নহব নহয় আজি লাজৰ লগও কি কথা লাজষ্ট কৰি কি হ'ব লাজষ্ট কৰিলে একো কাম নাই।
নাই আমাৰ পিছফালে মোক দেউতাই খুলি দিম বুলি।
অ, তোৰ ত মাটিক চাটি বহুত আছে নহয় ন?
উম।
দেউতা ঋতাই হ'ল নেকি?
নাই হোৱা নাই।
দেউতা দেউতা বি এচ এফ য়ে ন।
অ।
অ দেউতা ঋতাই হ'ল নেকি।
দিয়া ঋতাই হল নি নাইহোৱা।
ইতাল দুতা ভৰিয়া লৈ আহিছে।
অ।
খানা কি আছিলে আজি খানা।
আজি এ কানাই এই নৰ্মেল।
মাছ মাংস খাওঁ যে সদায় সদায় খাবওঁ পাৰো।
নাই দিনত নাই ৰাতিহে আনে।
অ ৰাতি।
উম।
এই দিনত মাছ মাংস খাই ভাল নালাগে দে চোন।
উম নাই আমাৰ এনেই দিনত কেতিয়াবা থাকে‌ বাৰুতে।
সদায় সদায় ভাল নালাগে।
উম।
সদায় সদায় খাই এটা বস্তু।
আ দিনত এনেই থাকেই প্ৰায়ভাগ থাকেই দিনত বাৰু
উম।
বাকী তহঁতৰ মা হুন ঠিকে আছে দেউতাহুন ঠিকে আছে উম। মোৰ ভালেই।
মাহঁতৰ বাকি বাকি। কি ভণ্টি খাবৰ ভাল নহয়।
অ ভালেই।
অ এ এইবাৰ এইবাৰ ভনী তহঁতৰ ভন্টি কিহত পালে।
এইবাৰ তোৰ হেৰি টুৱেলফত।
অ মই শুনিছিলো আকৌ তই ভনি একেলগে পঢ় বুলি।
হে নাই ভন্টি মোৰ লগত নপঢ়ে মানে কলেজ। লৈছিলে একেলগে তাৰপিছত তাক ক'লো মায়ে ক'লে না। হেৰি নালাগে দে হেৰি হব কৰি হেৰি কৰাই দিলোঁ আৰু।
অ অ মই এখন কলেজত পঢ় নেকি।
না মই তাই হেৰি তাই প্ৰথম তেজপুৰত লৈছিলে। তাৰপিছত তাই। তাৰপিছত ক'লে নালাগে তাই হেৰি এতিয়া দৰঙত লৈছে।
আৰু দৰঙটো তই তেজপুৰত পালি অ তই স্কুলৰ পাইছ নে ডাইৰেক লৈছ
তু হেৰি ডাইৰেক লৈছোঁ।
ডাইৰেক্ট লৈছোঁ। তোৰ পাৰচেনটেজ কিমান আছিলে?
পাৰ্চেণ্টেজ টু ছেভেনটি নাইন।
ছেভেনট নাইন, তই কমাৰ্চছে চাগে ন? মেজৰ কিহঁত? কলেজত মানে চাইকেল মানে কি টেম্পুতে অহা যোৱা কৰ।
কোনে?
তই।
সেনেকে কৰি আছো এতিয়া বাইকখন ললো। গম নাপাও নেকি?
নাই গম পোৱা নহয় মই তোৰ লগত এনেকুৱা মোৰ কন্টেক নাই দেখোন।
অ ললো দমিনা এখন ললো দমিনাৰ।
টু ফিফটি না ফ'ৰ হাণ্ড্ৰেড?
সেইখন ফ'ৰ হাণ্ড্ৰেড খন সেউজীয়াখন।
অ কিমান পৰিলে?
টু মানে হেৰি এম আই চেম আই কৰি মেলি চাৰি লাখ পৰিছে।
চাৰি লাখ টকা চুই দিছো ক'ত পালি ইমাখিনি টকা?
হে?
ইমান পাইচা ক'ত পালি।
হে ঘৰতে আছিলে।
অ দেতাই ৰিটাই হোৱা পইচা পাইছ ন।
আজিকালি মাংস দোকান, মাংস দোকান চোকানটোও দিয়া নাই ন, আগতে দিছিলি বাও।
দেতাই এইবিলাক কোলে নালাগে দোকান চোকান এইখিন থবলৈ থ।
হৈ পাৰিবি।
উম।
পঢ়ি থকাটো ভাল। দে হ'ব দে ন।